হয় হয় আপুনি আপোনাৰ কি অলপ সময় হ'ব নেকি অলপ আমি
হয় হয় নিশ্চয় সময় আছে ডাঙৰীয়া, নিশ্চয় নিশ্চয় সময় আছে ডাঙৰীয়া কওক।
ত' মই আপোনাক ফোন কৰাৰ মূল উদ্দেশ্যটো হৈছে মই আ আপোনাৰ লগত এটা বিষয়ত আমি আলোচনা কৰিবলৈহে মই ফোন কৰিলোঁ।
হয় ঠিক আছে।
আমাৰ বি বিষয়টো হৈছে আমাৰ আ অসমৰ আমাৰ সমাজবিলাকৰ কেনেকুৱা নিয়ম নীতি আছে, বা আমাৰ পাৰম্পৰিক এইবিলাক খাদ্যবিলাক কেনেকৈ বনাই খাওঁ আমি নিয়ম নীতি দি আৰু কি কি শাক পাচলি আমি বনাও বা আমাৰ যোনবিলাক ট্ৰেডিচনেল থাকে ন পাৰম্পৰিক যোন টো আমি শাক পাচলি চব্জি বিলাক এইবিলাক কেনেকুৱা কেনেকুৱা বনোৱা যায় আৰু কি কি পদ্ধতিৰে আমি বনাই খাওঁ, সেইবিলাকৰ বিষয়ে আমি কথা পাতিম বা আমি আলোচ চনা কৰিম, ত আপুনি অলপ ক'ব পাৰিব নেকি? এই যে আমাৰ মানে আমাৰ যোনটো অসমৰ আহ থলুৱা খাদ্যবিলাক ত' ইয়াৰ বিষয়ে অলপ ক'ব, হয় ঠিক আছে কওক তেতিয়াহলে।
আমাৰ আমাৰ অসমীয়া জাতিৰ যদি আমি কওঁ ডাঙৰীয়া আহ পৰম্পৰা যদি খাদ্য তেনে যদি আমি কওঁ, বহুতো পৰম্পৰা খাদ্য আছে, সেই পৰম্পৰা খাদ্যত মূলত আপোনাৰ গোটেই অসমীয়া জাতিৰ আহ ভিতৰতো আকৌ নানান জাতি জাতি আছে নানান জাতি উপজাতি আছে নানান সম সম্প্ৰদায় আছে, ত সেই গোটেই নানান জাতি উপজাতিৰ আকত সেই জাতিবোৰৰ আকৌ নিজা নিজা এটা থলুৱা খাদ্য সেই আহ ইহঁতৰ এটা পৰম্পৰা খাদ্ দ আছে, আহ প্ৰত্যেক জাতিৰে নিজৰ এটা মাহ এ ধৰক এটা স্পেচিয়েল এটা পৰম্পৰা কিবা থাকে নহয় জানো, আ খাদ্য থাকে, ত ঠিক তেনে যদি মই ক'ব যাওঁ এ যেনেকে মিচিং সম্প্ৰদায়ৰ আপোনাৰ খাদ্যবোৰ থলুৱা খাদ্যবোৰ বেলেগ ধৰণৰ হব, বড়ো সম্প্ৰদায়ৰ থলুৱা খাদ্যবোৰ বেলেগ হব পৰম্পৰাটো বেলেগ হব। আহোম সম্প্ৰদায়ৰ ইহঁতৰ খাদ্যবোৰ বেলেগ হব। তেনেকে নানান জাতিৰ উপজাতিৰ সকলো মানুহ সকলো জাতি জনগোষ্ঠীৰ খাদ্যবোৰ বেলেগ বেলেগ, আকৌ সেই গোটেই সাম গ্ৰিক বাৱে যদি আমি ক'ব যাওঁ অসমীয়া জাতিৰ, অসমীয়া জাতিৰ আকৌ ধৰক গোটেই গোটেইবোৰক মিলি পিনি আমি অসমীয়া জাতি বুলি কওঁ, এই অসমীয়া জাতিৰ ধৰক অহ খাদ্যবোৰ আহ সেই সকলোবোৰ মিলি পিনে অসমীয়া আহ অসমীয়া জাতিৰ আহ খাদ্য বা পৰম্পৰাটো আৰু চহকী কৰি তোলে।
হয়।
হয়।
হয় তেতিয়াহ'লে আমি আমাৰ থলুৱা খাদ্যবিলাক হৈছে মানে মই অলপ আপোনাৰ ওচৰত ক'ব লৈছোঁ। যেনেকৈ আমি থলুৱা খাদ্য বুলি ক'লে আমি প্ৰথমে আমাৰ মাছ বা মাংসৰ কথা আহে।
হয়, হয়।
কাৰণ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাক বেছি যিভাগ আমি মাংস বা মাছ ম আমি খাওঁ। বা ভক্ষণ কৰোঁ তো তেনেকে কৈ আমি ক'ব পাৰি যে আমি মাছৰ লগত টেঙা খোৱা যোনটো আমাৰ ঔটেঙা হয় ঔটেঙাৰ লগত আমি মাছটো বনোৱা বনাই কিনে খাওঁ। বহুত আ এইটো সোৱাদ হয় খাবলৈ কাৰণে আৰু ভাল হয় আমাৰ দেহৰ কাৰণেও ভাল।
হয়।
যেনেকৈ আমি তিল তিলৰ লগত আমি গাহৰি বনাই খাওঁ বা দেখ আমি গাহৰি বনাই খাওঁ আৰু প্ৰায়ে আমাৰ আৰু এইটো ঔটেঙাৰ লগতো আমি গাহৰিটো বনাই খোৱা দেখা পাওঁ আৰু এতিয়া আমি অসমীয়া বা অসমৰ মানুহবিলাক তেনেকৈয়ে চব চবতটোকে মানে চবত ভাল পোৱা মাংস বুলি ক'লে আমি এইবিলাক কথাবিলাকে ক'ব লাগিব মানে গাহৰি মাংসই হওক বা আমাৰ চৰাই বা মুৰ্গী সেইবিলাক বা বা মাছ আৰু আমাৰ ছাগলী মাংস পাঠা মাংস এইবিলাকেই আৰু ন আমাৰ ভাল ভালপোৱা মাংস বিলাক অ', তো আমি বিভিন্ন ধৰণৰ আমি থলুৱা খাদ্য বুলি ক'লে মইতো ক'লোৱেই মাছৰ লগত টেঙা
হয়, হয় তেনেকুৱা থলুৱা খাদ্য টো আমাৰ বহুত আছে আৰু ধৰক এতিয়া। অ' আমাৰ আহ বিশেষকে আপোনাক মই ক'ব বিচাৰিছো মিচিং সম্প্ৰদায়ৰ থলুৱা খাদ্যটোৰ বিষয়ে। মিচিং সম্প্ৰদায় থলুৱা খাদ্যতটো ইমান এটা ধুনীয়া এটা ইহঁতৰ পৰম্পৰা আছে সিহঁতৰ সকাম নিকামত যাম মই কেতিয়াবা ইহঁতৰ হেই মিচিং সম্প্ৰদায়ৰ সকামত কেতিয়াবা গৈ মই সেইটো পাইছোঁ যে আ ধৰক আহ ইহঁতৰ সাতজনীয়া বুলি তেনেকুৱা এটা পৰম্পৰা আছে যিটো আহ সেই পৰম্পৰাটোত এটা ইহঁতৰ সকাম হয় আৰু সেই সকামত গাহৰি, গাহৰি বিশেষকে গাহৰি খাদ্য খুওৱা হয় আহ আলহী আহে সেই সকামটোত তাৰপিছত যচাক থালি বুলি এটা সেই মিচিঙৰ বহুত আ আপোনাৰ ফেমাচ আৰু ন। এ ফেমাচ এটা থালি আছে সেইটো খুবেই জনপ্ৰিয় আৰু। অ', মানুহবোৰে খুব আজিকালি সেই হোটেলবোৰতো সেই পৰম্পৰা খাদ্যবোৰ বেছি সোৱাদ ল'বলৈ মানুহে যায় তেওঁ সেই যচাক থালিটোত আপোনাৰ কি হয় আহ বহুত ডাঙৰ, ডাঙৰ গাহৰি আপোনাৰ পিচ থাকে। আৰু তাতে বিভিন্ন ধৰণৰ শাক পাচলিৰ চবজিৰ পৰা আদি কৰি- সেই পিঠাগুৰিৰ চব্জি থাকিব, মাটিমাহৰ মাটিমাহ আৰু গাহৰি- আহ' পিঠাগু়ৰি আৰু আপোনাৰ কেন তাৰপিছত টোপোলা ভাত দিব, তাতে আকৌ আপোনাৰ সেই আপং এবাতি দিয়ে। ত' গোটেই কেইটা মিলি- পিনে এটা যচাক থালি আৰু সেই যচাক থালিটো এটা পৰম্পৰা মিচিং জনগোষ্ঠীৰ কাৰণে এটা পৰম্পৰা থালী। তাৰোপৰি আছে আপোনাৰ ধৰক বা এতিয়া- আহ' নামচিং বুলি এটা আছে সেই মিচিং আহ' জনগোষ্ঠীটোৰ। সেই নামচিংটো খুবেই প্ৰিয় শুকান মাছেৰে এ বাঁহৰ চুঙাত বহুত দিন সেইটো- আহ' আপোনাৰ সেই বহুত দিন এবছৰ প্ৰায় এবছৰ দুবছৰ সেই- নাম চিং তোক প্ৰিজাৰ্ভ- কৰি ৰাখে আৰু সেই নামচিংটো যেতিয়া আহ' ইহঁতে কেতিয়াবা ধৰক চবজি নাই- সেই সেই সেই নাম, শুকান মাছৰ গুৰিটো হ'লে মানে তেখেতসকলে- আহ' ভাতৰ লগত তেনেকেও খায়। এইটোয এটা ইহঁতৰ সেই জনগোষ্ঠীটোৰ এটা পৰম্পৰা। ত' আপোনাৰো তেনেকে আপুনিও বহুত- বা জাতি জনগোষ্ঠীৰ পৰম্পৰাৰ বিষয়ে আপোনাৰ থলুৱা খাদ্যৰ বিষয়ে আপুনি নিশ্চয়কে জানিব। ত' মোক তেনেকুৱা যদি আপুনি জানে আহ' মোক অকমান আহ'-
হয়, নহয়, নিশ্চয় নিশ্চয় মানে আমাৰ অস অসমৰ মানুহবিলাকতো চ'ব একে প্ৰায় একে খাদ্যই খায়। আমাৰ থলুৱা খাদ্য- প্ৰায় একেই হয় চবে, যেনেকৈ অসমীয়া জাতিৰ আমাৰ খাদ্য বুলি ক'লে আমি যোনটো- ক'লো যে মাটিমাহৰ দাইল- যোনটো মাটিমাহৰ লগত আমি বিভিন্ন লোকেল যোনটো আমাৰ ঘৰত পোহা- মুৰ্গী সেইবিলাক খাওঁ বা আমি পিঠাগুড়িৰ লগত খাওঁ। পিঠাগুড়ি লগত- যেনেকৈ মুৰ্গী বনাই খাওঁ বা আমাৰ ঢেঁকীয়া শাকৰ লগত আমি কণী- বা আন্দা এইবিলাক দি কি ডিম দি অলপ ঢেকীয়ীয়া লগত ভাজি খাওঁ। আৰু তেনেকৈ আৰু নৰসিংহৰ লগত আমি মাছৰ জোল।
হয় হয়, খুবেই, খুবেই মোৰো প্ৰিয় সেইটো।
হয় হয়, যেনেকে কুচিয়া মাছৰ লগত আমি খাওঁ, কুচিয়া মাছ ৰ লগত নৰসিংহ বনাই খাওঁ বা মাগুৰ মাছ নহ'লে শিঙি মাছ এইবিলাক।
হয় আৰু কলডিল আৰু কলডিলৰ লগত আপোনাৰ সেই-
হয়, হয় হয়, কলডিলৰ লগত হয়, নিশ্চয়। ত' এইবিলাকে আমাৰ থলুৱা বুলি ক'লে থলুৱা খাদ্য বুলি ক'লে এইবিলাকে আৰু আমাৰ আ
জানে নে সেইটো? আহ' ধৰক এই শামুকৰ লগত সেই গাহৰাৰ কিবা আপোনাৰ- মাটিমাহৰ চবজি, সেইটো খুব আহ' বড়ো সমাজত এটা জন প্ৰিয় এটা থালি আহ' খাদ্য বুলি মই আজিলৈকে সেইটো টেষ্ট কৰা নাই। কিন্তু টেষ্ট কৰাৰ বা সেইটো হোৱাত লোৱাৰ মোৰ বহুত হেঁপাহ- আছে, আপুনি সেইটো বিষয় অকমান ক'ব নেকি?
হয় নিশ্চয়, অহ'- এইটো হ'ল আমি মাটিমাহ ডালৰ লগত যোনটো মাটি মাহ যে দাইল থাকে। আহ' তাৰ লগত আমি বনাই খাওঁ এইটো আমাৰ খুবেই খায়, আমাৰ অসমৰ মানুহবিলাক চবেই খায় আজিকালি বা- আগৰ পৰাই খায় আৰু এইটো বহুত প্ৰিয় হয় চবৰ কাৰণে আৰু- আমি যোনটো শামুক সৰু শামুকটো আমি যোনটো নদীত পাওঁ বা বিলত পাওঁ সেইটো আমি আগতে কি কৰে এইটো মই এইটো পদ্ধতিটো কওঁ আৰু কেনেকৈ বনায় সেটো ত' য'তে মানে আমাৰ অসমৰ মানুহবিলাক প্ৰায় মানুহবিলাকে এইটো খায় আৰু, প্ৰায় মানে চবেই খায় আৰু এতিয়া। ত' বা আগৰ পৰাই খাই আৰু ত' এইটো কাৰণে কি কৰিব লাগে আগতে আমি আঁহ যোনটো শামুক থাকে শামুক সৰু সৰু শামুক বিলাক নদীত থকা বা বিলত থ কা সেইটো অলপ মানে খঁ দুটা ভা জাতৰ আছে সৰু শামুকটো যোনটো আমি মাটিমাহ দাইলৰ লগত খাওঁ অঁ এইটো দুটা দুটা দুটা জাতৰ আছে মানে এটাটো হ'ল যোনটো আমি এই পাহাৰীয়া ওচৰ কেইটা আমি যোনটো আ' হিমালয় পাহাৰৰ পৰা থকা প্লেইন ভৈয়াম জগাত যে নদীবলাক থাকে অ' ভৈয়াম বা আহ' হিমালয় পাহাৰৰ পৰা যোনবিলাক নদী বৈ আহে সেইবিলাক সৰু সৰু নদীত মানে এই শামুকটো পোৱা যায়, সেইটো হ'ল অলপ মানে এইটো চাফা পানীত থাকে মানে সিহঁতে। ত' সেইকাৰণে সিহতৰ কিবাটো অলপ নেচ বিলাক অলপ দীঘল হয় আৰু পিছফালতো
হয় হয় হয়।
অঁ আৰু যোনটো আমি যোনটো বিলত পাওঁ, এ ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰে কিনাৰে থকা বিল বিলাক যে আছে ইয়াত পোৱাটো অলপ ছুটি হয় মানে। পিছফালৰটো ত' এঅঁ সেইটো আমি উঠাই আনো বা আমি সেইটো তাৰ পৰা ধৰি আনো। ধৰি আনি আমি কি কৰো এটা এইটো এক ৰাতি বা দুই ৰাতি এইটো আমি পানীত ভিজাই থওঁ, যাতে এইটো চাফা হৈ যায় আৰু ন' ইহঁতৰ যোনটো এইবিলাক অঁ মা মাটি থাকে বা কিবা ইহঁতৰ গুৰ চুৰ থাকা বিলাক সিহঁতে মানে নিজে এইটো অঁ এৰি দিয়ে আৰু তো' পেটটো খালী হৈ যায় সিহঁতৰ তো তেতিয়া দুই ৰাতি মান আমি ভিজাই থোৱাৰ পিছত এইটো মানে চাফা হয়। তেতিয়া আমি এইটো বাচিব লওঁ, মানে আমি এইটো পিছফালৰটো আমি কাটি দিওঁ। অলপ অলপ অলপ কাটি দিওঁ। ত' তাতে এটা মানে বিজ্ঞান এটা সোমাই আছে। কাৰণ আমি যেতিয়া এটা এটা এটা চাইডৰ পৰা এটা ফালৰ পৰা যদি আমি এটা অঁ খোলা জেগা পাওঁ যদি পিছফালে যদি এইটো খোলা নহয় তেতিয়া আমি এইটো টানি টানিব নোৱাৰোঁ হয় না?
হয়।
হয় মানে এইটো হাৱা সোমাব লাগিব, এইটো আমি মানে আঁহ আমিইটো মুখত খোলৈ কিনি চাক কৰে আৰু ন' ইংৰাজীত কয় চাক কৰা, হয়। সেইটোহে কৰোঁ। ত' সেইকাৰণে মানে পিছফালত অঁ চুপি খাওঁ হয়। চুপি খাওঁ ত' এই চুপ চুপিবৰ কাৰণে মানে পিছফালৰটো মানে এইটো এটা কিবা হ'ব লাগিব। কাটা হ'ব লাগিব মানে এবাৰ খালী হ'ব লাগিব। হয়, সেইকাৰণে মানে এইটো
প্ৰা প্ৰায় শেষ হৈ আহিছে, ডাঙৰীয়া আমাৰ সময়তো অঁ আমি আকৌ পুনৰ কথা পাতিম। আপোনাৰ লগত কথা পাতি বহুত খুবেই ধুনীয়া লাগিল, আহ অভিজ্ঞতাবোৰ আপোনাৰ বা এ বহুত খিনি পালো আজিলৈ ইমানতে
হয়, ঠিক আছে, ঠিক আছে ধন্যবাদ।